আতচ্ছা কি খবৰ তোমাৰ
অ মোৰ ভালেই দিয়া তোমাৰ
আচ্ছা ভালেই বাৰু মোৰ
অ অ কি কৰিছা
এ
হুম হুম তোমাৰ মানে ভইচটো ভালকে অহা নাই নেটৱৰ্ক প্ৰব্লেম হৈ আছে চাগে
দুবাৰ
অঁ অঁ
হেল্ল'
অ কোৱা কোৱা ভাত খানা পিনা কৰিলা
অ কান্দা পি্না হ'ল আৰু তোমাৰ
হয় অ আমাৰ নাই এঘাৰটা বাজিব
আচ্ছা ইমান লেটকে খোৱা নেকি
অ আমাৰ দেৰি হয় মানে
অ
বাকী ঘৰত চবৰে ভালনে
ঘৰত ঘৰ পাতি ভাল আৰু তোমাৰ কোৱা
অঁ অঁ আমাৰো ভালেই দিয়া
ভালেই নহয় যে পঢ়া শুনা কেনেকুৱা চলিছে
পঢ়া শুনা জানো মোৰ কাৰণেত ঠিক চলা নাই কিন্তু এতিয়া এক্জাম দি আহিলেহে গম পাম কি হ'ব তোমাৰ কেনেকুৱা চলিছে অ অ ভালে চলিব লাগে বাৰু
অ
উম বাকী কোৱা আৰু লাইফত কি চলি আছে
হা লাইফত এ মানে লাইফত মানে কি কব মানে লাইফতটো আৰু কি পঢ়া শুনাত মানে কিবা হয় বেজি তাকো আৰু তাৰপিছত যিমানে কাম চাওঁ আমিতটো আৰু সেইটোৰ ওপৰত কিবা ক আছো কৰি আছো আৰু তাইপত যি কৰিবলৈাগ মানেটো কৰি আছে আৰুতো কি কৰিবও নাই
অঁ অঁ কোৱা আৰু
হ একে ন আা
মোৰতো বাৰু পঢ়া শুনাতো বাদ দি পেলাই বাকী খোৱা টোপনি খোৱা আৰু এটা কি কমিব শোৱা টোপনি যোৱা এইবিলাক আৰু
আচ্ছা কি বাকি অ ফোৱাটাইমত কি তুপ তুপনি আ ন
খানা পিনা খোৱাত ক সেইটো কৰা শ্লিপিং অসমীয়াত মানে একে হৈ যায়
হয় হয়
তাক কি আৰু পিছত মানে পিছত কি কৰি বুলি ভাবা পঢ়া শুম্লেল
পঢ় কমপ্লিট মানে এতিয়া ট্ৰাই কৰি আছো বাৰু এইটো কিবা পুৰণাৰ লগতো মানে বাকী যি কৰিব লাগে সেইটো কৰি আছো আৰু
অ অ এনেই তাৰ পিছত আৰু পঢ়া শুনা হোৱাৰ পিছত হ'লেও মানে মানে পাৰমানেন্ট কেে এটা লাগে ন
হয় হয় কি কৰি মানে ডিপেন্ঞ্চ চাই আছো বাৰু চাইছো মানে কিবা কৰি আছোঁ বাৰু ইটাৰ ইন্টাৰ মি আছো
অ ইণ্টাৰভিউ মাৰি থাকিবা পাইজাবা কলেজ গৈ আছ নে নাই
হয় কলেজটো গৈ আছো বাৰু
গৈ আছা
অ
উম
তোমালোকৰ এতিয়া এক্জাম চলি আছে নেকি
আমাৰ এক্জাম খতম হৈছেড়্যণণণণ্ড্ৰ সহে উম উম এতিয়া মানে হেৰি তোমাৰ যদি সেই এটা মানে তুমি মানে বিজনেছতো। পাৰিবা আৰু মানে বিজনেছতো মানে ট্ৰাই কৰিবা বিজনেছ কৰাৰ।
হম।
মানে তাত অলপমান ইনভেষ্ট কৰিব লাগে কিন্তু পিছত নহয় তুমি আৰামত মানে পুৰা প্ৰফিট হ'ব তোমাৰ। ফাৰ্চতে লছ হ'ব পাৰে বাৰু। ত তুমি ট্ৰাই মই অ' তুমাৰ লছটো হৈয়ে থাকিব বাৰু কিন্তু পিছত। পিছত মানে তোমাৰ পুৰা আৰু প্ৰফিতে প্ৰফিট হ'ব তেনেকুৱা আৰু। মই সেয়া বিজনেচ। ভাবি আছো। তাৰপিছত ল কৰিম বুলি ভাবিছো আগতে গ্ৰেজুৱ কমপ্লিট কৰি ল বাৰু।
অ'।
সেইটো আৰু।
মইতো এইটো সেই ভাব আছো বাৰ মই পাৰ গ্ৰেজেনো কমপ্লিট কৰি ল। কমপ্লিট কৰি মানে কি?
কি ক্ৰীম লৈছিলা তুমি?
আৰ্তচ।
আৰ্তচ। লৈচিলা নেকি অ'। অ', অ' আৰ্টছৰো মানে টাফ আছে অলপমান ইমানো ইজি নহয়।
হা।
কিন্তু যোনে মানে আহ পঢ়িলে চবেই যি কমাৰ্চ হওক চাইন্ঞ্চ হওক আমিতো আৰু সেয়া আমিতো সেয়া অসধ ভালি। পোৱালে নপঢ়োৱে।
আজিকালিতো কি মানে কি আৰু মোবাইলত থাকেই মানে পঢ়িব মনেই নাযায়।
পঢ়িব মনে না যায় তেনেকুৱা কিন্তু আমিত পঢ়িব লাগিব এতিয়া মানে আমি নিজেও জানো ন। পঢ়িলে আমাৰ একোডাল নহয়। কিন্তু আমি হলেও পঢ়া নাইছোৱা।
যোন কেইটাগতে মানে জানো এইটো কৰিলে মানে এইটো হব মানে তথাপি কৰিব মন যায় যোৱা নাই মানে উ হম।
আমি মানে জানিও আৰু সেইডাল সেইডাল আমি জানো আমাৰ মানে হেৰি হৈ আছে আমি মানে পঢ়া শুনাটো কৰিব লাগিব আমাক জব চবৰ কাৰণে আমি পঢ়িব লাগিব। কিন্তু আমি হ'লেও মানে। প নাই আমি মানে বেৰোজগাৰী কৰি ফুৰিছো ঘূৰি ফুৰিছে পন জ্বলাই ফুৰিছে সেইবিলাক আৰু
পঢ়া শুনাাতটো মানে কি আৰু অ কিবা মানে টাইমটো মেনেজ কৰি মানি পৰিব লাগিব পৰিব মানে ান
উম উম উম মোৰ মানে ৰুটিনত মোৰ মানে অ মোৰ মানে ৰুটিনত পঢ়া শুনাৰ বাহিৰে বেলেগ চব আছে
আচ্ছা
মই ভ মই ভাবিছিলোঁ হা টু থাউজেণ্ড টুৱেণ্টি ফ'ৰ ফাইভ মানে থ ফ ফাইভ এনে গেইেই ভাব হেল্ল' মই এই ট ফ'ৰ পঢ়ম এই তউচাপ ু থ টেি আহিলো ইমান জল্দি জল্দি হেৰি টো গ'লগে বছৰটো তাৰছত ভাবো ট থউে ট থউে টট ফাইভতো আৰু অ মই যে পাহৰি থাকিলো এইটো কি কিমান চন চলি আছে
টুৱেণ্টি ছিক্স
অ টেণ্িিক্ টু থাউজ ট ফাইভ ভাবিলো হেৰি পঢিম বুলি এতিয়া থে ট্ত পালোহি এতিয়াও প়া নাই মই
চম মানে এইটো অ মানে এতিয়া কৰিবলগীয়াাতো তুমি বাবো যে এইটো খাই লৈ কৰিম মানে অ মানে এনেকে মানে বাবিত থাকোতে মানে অ াইম গ
উম আমি মান উম আমি মানে লগৰ কাম লগত
অ অ অ এইটোতো আমি এইটোতো আমি নাবোয়ে মানে আজি এতিয়া কৰিবলগীয়াাতো মানে বাবো যে অলপ পাছতকে নেক্স কালৈ কৰিম এনেকে মানে বাবিত থাকোতে তাই গুচি যায়
উম অ তোমাৰ কি বুলি কয় নিজে জানি বুজি আমি নিজৰ কিসমত নিজে খাই আছো আমাকতো মা দেউতাইো কৈ আছে আমাকোি যি লাগে সেয়াই দি আছে পঢ়িবলৈ শুনিবলৈ কিন্তু আমি সেয়ে আমি গৰুতকে গৰু আৰু
অ নিজ অ বেলেগ ৰাস্তাত কি আমি যাব বিচাৰিছো নেকি এই ভাবি আছো মানে উ
আমি মানে এতিয়া উম আমি মানে এতিয়া বৰবাদী পথত আছে
হয়
আমি যদি এতিয়াই আমাৰ মানে হেৰিটো চেঞ্জ নকৰোঁ মাইণ্ড চছেট বা পঢ়া শুনাৰ ৰুটিন চুটিন আমি ঠিক নকৰোঁ তেনেহ'লে আমি গ'লোঁ আৰু বৰবাত ানি একো উশাৰিব নোৱাৰো আমি পৰীক্ষা আগত মই তেতিয়া ভি আছোঁ মই পৰীক্ষা আগদিনাখন পঢ়ি এক্সাম দিম
সেইটোতো মোৰ ডেইেলি ৰুটিন মানে ত মোৰ মানে কম্পালচৰিী মানে মোৰতো এনেকুৱা হ'ল এনেকুৱা মানে
উ উম মই আগতে বেলেগ আছিল হা আগতে ধৰা আমি ফাই ফ' ছিক্ েভেন এইটতছিলো তেতিয়া বেলেগ আছিল নাইন টেনত নাইন টেনতো অকমান হেৰিয়ে আমি মানে এতিয়া আৰু ভাবিো এেইদ আগত পঢ়ি থ দিম কিনো এতিয়া এতিয়া ত এ আগত পঢি প একোপ এ কুৱেশন চল্ভ কৰিব নোৱাৰিবা উম কিন্তু আমি হলেও আৰু হেৰি যে আমি
উম আমাৰ এয়া গ্ৰেজুৱেশ্যনত পোৱা মানে কি কৰো কুৱেশ্যনকেইটা চাই মানে মাথা গৰমেই হৈ যাব
উম আৰু আমি মানে এতিয়া পঢ়াত ফকাচ কৰিব লাগিব জানা কিন্তু আমি কৰা নাই আৰু মই আমিতো এতিয়াই হেৰি কৰিব পাৰো ন অলপমান বিজনেচ মচ নাচৰ মাথা মাৰি থাকিব পাৰো সৰু সুৰাককে কিবা এটা খুলিব পাৰো এতিয়াাতো কলেজতো সদায় যাব বই নালাগে ে ত' আমি সেনেকা কৰিলে মানে ভাল হয় তুমি পাৰ্টনাৰশ্বিপ কৰিবা নেকি কিবা এটা খুলিম বিজনেচ চনেছ
া এইটোতো ভালেই ভালেই বাৰ
উ তুমি পাৰ্টনাৰশ্বিপ কৰিবা নেকি?
অ কেলে নকো কৰিম তো
কৰিবা অ হেৰি মানে কিহৰ বিজনেচ খোলাতটো আমাৰ ভাল হ'ব?
বিছনেছ মানে জোনটো বেছি প্ৰফিট প্ৰফিট মানে আৰু কি ক অ ডিচকাচ কৰি পি মানে কোনটো বেছি পালেটো
আৰু মানে ফাৰ্ষ্টতে মানে কমকৈ ইনভেষ্ট কৰিম বুজিছা মানে পিছত যদি লছ বেছি হৈ যায় তেনেহলে আমি ডিপ্ৰেচনত গুচি যাম
আ
তেতিয়াতো আমাৰ একোৱেই নহব আৰু
হম
সেইটো কাৰণে মানে ফাৰ্ষ্টতে কমকে ইনভেষ্ট কৰিম
উম
উ আমি মানে হেৰি বিজনেচ খুলিম জানা ডি আই ৱাইৰ বা এতিয়া সেইবিলাক মানে সেইবিলাক মানে আমি ধৰা এতিয়া ফ্ৰী টাইমত কৰিব পাৰিম ন ঘৰত বহি বহিও সেইটোত মানে আমাৰ হেৰি হ'ব আৰু বস্তুবিলাকো অলপমান কমত পাম
হয়
তমি সেইটোয়ে কৰিম দিয়া তুমি নহলে এটা কাম কৰিবা বুজিছা
অ হ কোৱাচোন
কালি বা পৰহি আমাৰ ঘৰত আহি যাম আমি ডিচকাচ কৰিম
আচ্ছা
আহিব পাৰিবানে নাই আহিব পাৰি অ নোৱাৰিলে মোক ক ম ৰহিগে
হয়
আমি ম জ আৰুানে যি পাৰোাে ই
অ উম
তেতিয়া মানে আমাৰ লছ হলেও আমি ইমান হেৰিত ন নাযাম যে আৰু আমি একো কৰিব নোৱাৰিম সেনেকুৱা
আচ্ছা
উম দিয়া ঠিক আছে ন ৰাখিছোঁ অকণ পাছত কল কৰি আছোঁ দিয়া দিয়ািক মই এানে কাম এটা কৰি আছো তুমি কাট কৰি দিয়াচোন কলটো
আচ্ছা
উম উ